হেল্ল'
এতিয়া শুনিছ'?
শুনিছ নাই?
অ শুনিছো
ভাত খালি?
খালো খালো নামঘলে কোন গ'ল ছোৱালীয়ে বই মাকে?
অ', ছোৱালীয়ে, বুঢ়ী মাকে
কিহত গ'ল মা?
এই লৌকনে থৈ আহিলে গৈ।
গুনে, মাকে ঘৰত আছে?
গুণে, মাকে ঘৰত আছে মই এই বাগানত দৰৱ মাৰিবলৈ গৈছিলোঁ।
পাত চিঙিছে?
দৰৱ মাৰি আহি ভাত খাই পেলাই ছাগলীক দানা দিছিলোঁ।
বতৰ কেনেকোৱা আজি?
হা?
বতৰ কেনেকোৱা?
বতৰ বৰষুণ নাই বাৰু এতিয়া ৰাতিপুৱা পৰা আজি।
আমাৰ ৰাতিপুৱা দিলে। এতিয়াহে নাই বতৰ দাঙিছে ৰাতি বৰষুণ ৰাতি দিছে।
কলেজ বন্ধ নহয় চাগে?
আজি বন্ধ অনলাইন ত গছ জোপা আহি আছে। কাটিবলৈ মানুহ মাতিছিল। জানো আহে নে নাহে নে। ঘৰতে আছে। সিহে লগাইছে এইবোৰ মই নাজানো নহয়।
হা!
সিহে লগাইছে মই নাজানো নহয় এইবোৰ লগাব।
অ'
প্ৰায়না বোলে মানুহ মাতিলে গছ কাটিবলৈ সি আকৌ মোক হে ভৰিবলে কৈছে। আমি বোলে লাইন কটা মানুহো কাটি দিম বোলে, গছ কটা মানুহৰ পইচা পাছত বোলে আপুনি ধেৰ ভৰিবগে লাগিব। ই এটা লৈ আহিম বুলি কৈছে এতিয়া কি কৰে।
কি গছ?
এই আগফালৰ কৰৈজোপা।
অ' আমাৰো কালি ৰাতি ৰাত গোটেই ৰাতি লাইন নাই। বতাহ ডাঙৰ বতাহ আহিছিলে আবেলি।
অ' আবেলি আমাৰ এইফালেও আহিছিলে হাও হাও একে কলা-মূলা হৈ বেছি দেৰি নাথাকিলে যেনিবা গ'লগৈ।
মই বোলো
উম কালি শুকানৰ ছোৱালীয়ে আকৌ ফোন কৰি কৈছে অ' জেঠাই দেওবাৰে আমাৰ বহ্ম ভাওনা আহিবি মুনুকো লৈ আহিবি দেই। মই কলো অ' তাপা আকৌ হেৰি এ ডিম্পুকো লৈ আহিবিচোন বাব বাবলুকো লৈ আহিবি মই বোলো চব যাব চব যাব বোলো কোনো নাথাকে। অ' চবকে লৈ আহিবি।
উমঃ
কিখন কথা তাই অই।
কথা
ডাঙৰে কোৱা দি, একদম গাই থাকিব ফোনটো লগাবহে লাগে আও তাই তাই মাতেহে শুনিবি। অ', তই কিতাপ চিতাপ ন'লও নেকি অকল ফোনত থাক মই লৈছিলোঁ এতিয়াহে চাইছোঁ, ল'ৰা ফোন কৰাৰ লগে, লগে তাইহে ৰিচিভ কৰিব। মাকক কৈছোঁ, তাইক কিতাপ এখন নেদেখুৱাও ফুট গধুলিতে ভাতগাল ৰান্ধি খোৱাটো কথা চিন্তা কৰিছহঁত বোলো।
মাষ্টৰনীয়ে হেনো ফোন কৰি মাতিব স্কুল বনাই আছে হেনো বন্ধ স্কুল হেনো।
তাই কৈছে।
মাষ্টৰনীয়ে ফোন কৰি মাতি মাতিব বোলে সেই সেইকাৰণে যোৱা নাই বোলে
অ'।
মোবাইলটো ভাল হৈছে নেকি?
নাহ জানো কি হব। কিবা মুখৰ ভিতৰত হৈছে নাই হোৱা ও। এতিয়াহে দানা-পানী অকমান খুৱাই থৈ আহিছোঁ। নিজে খাব কৰিব হেৰি কৰিব নোৱাৰেই। কল গছ এনেকে সিজাই চাপৰটো দি পিহি পিহি পেলাই মুখত দি অ', আগ ভৰি গাঁঠিটো ফুলি আমাৰ গোটেই গোটেইখন হৈ গল অৱস্থায়ে নাই।
আমাৰ
এতিয়া নাকে চাকে গোটেই চকু গোটেই কান্দিয়ে থাকে মানুহে কন্দা দি, আৰু নাকে ঘোঁট ঘোঁটাই থাকে। দেখিলে বেয়া লাগে। পৰহিদিনাখন তেনেকৈ ভয় লগাই দিলে, গোটেই গা গৰম। মাও সন্ধিয়া লগে হয়ছো আৰু গোতেই চকু গিতা কৰি পৰি গলো তাৰ পৰা আক লগা লগ ডাক্তব় লৈ ফোন কৰিলো ডাক্তব়ে বুলে হেৰি ময় বোলে আছো বুলে মই বোলো এনেকুৱা তেনেকোৱা হৈছে বোলো অকমান ফেন' তললেকে লৈ যাও নি? অ বেয়া নহয় বোলে লৈ যাওক বোলে ফ্ৰিজ পানী আনি বোলে মূৰত দি দিয়ক আও গোটেই গাত সানি দিয়ক বোলে তাপা ফেনতললে আনি সেইখন কৰিলেহি ভিতৰতে বাল টাপা দিনটো মুটিলে!
আমাজনিও এতিয়া কালিয়ে পা আজি ৰাতিপুৱাৰ পৰাহে দেখিছোঁ আগ ভৰিটো তেনেই একদম মানে আৰু দাঙিবই নোৱাৰে এতিয়া ক'লৈ গ'ল জানো নাই ৰাতিপুৱাই গ'ল এতিয়ালে গৰু আহিব নে নাই আজি ঘৰলে তাৰো চিন্তা হৈছে,
হ তেনে ডক্তৰ লগায়েই দে নহ'লে পাছত হেৰি হ'ব আমাৰ তিনিদিনৰ পাছতহে ডাক্তৰ মাতিলেও এনেই ভাল হ'ব গাঁঠিটোহে ফুলিছিলে তাৰ পাছতহে গোটেই গাত দেখা দিছে আৰু সেইবোৰ,
নাই কি হৈছে জানো, মেকুৰী এজনী কিনো বেমাৰ হৈছে গোটে চকু এটা এৰাই গল আৰু গোটেই মুখখন গোটেই একদম কোনোবাই মৰা লেখিয়াকে
কিবা খালে নেকি চাগে?
হা
কিবা খালে নেকি চাগে
নহয় বেমাৰে বোলে বহুতো তেনেকুৱা মেকুৰী চকু গোটেও চকুতটো ওলাই গৈছে বোলে
হ'ব দে কোনোবাই আহিছে নহলে শুনিবহি
অ হ'ব দে অ'
অ' কপি দোহ!
হা! হেল্ল'
কাট খালে নাই জানো! কেলৈ কাটিল,
শুনিছ না না
উঠি একো নুশুনে ইয়াত নাই শু শুনি আছো তাতু নহয় একো নহয়